কিমান টাইম লাগিব উঠোতে?
হেল্ল'!
ইমান টাইম লাগিল উঠাওতে।
অ', এইটো আহায়ে নাছিল মাতো সেইকাৰণে।
দুবাৰ মাৰিলো এটা দুইবাৰ মাৰিলো
মাৰিছা নেকি?
একবাৰতো এনে গেল এইটো নেক্স টাইম।
আচ্ছা, আচ্ছা, আচ্ছা। টোটেল এতিয়া আহিছে নে এতিয়া?
অ', তুমিও আছা নেকি?
নাই নাই আজি কিবা কিবি হৈ গ'ল। তাক মানুহতোক সুধিছিল মানে হা।
উম।
এয়া যদি মানে সি যদি এটা পেমেন্ট কৰে।
উম।
তেওঁ পেমেন্ট কৰিলে যোনটো পেমেন্ট কৰে মানে আধা কৰিব মানে
উম।
আধা কৰিলে তাৰ মানে গোটেই নকৰে কিন্তু আধা কৰিব মানে তাৰ আছে যে। ত'ৰ বিল চল্লিছ হাজাৰ।
উম।
সি ইটো মাহৰটো বিলটো দি দিল সি চল্লিশ হাজাৰ বা দহ হেজাৰ।
অ'।
আৰু বাকী যোনটো ত্ৰিশ হাজাৰ আছে।
অ'।
মানে সিটোৰ পৰা এ ইণ্টাৰেষ্ট লাগে আকৌ নেকি ৰে?
নৌ।
তাৰপিছত এয়া মইতো গম নাপালো মই কৈছো কি এতিয়াটো গম নাপাওঁ বাৰু। মোক বাৰে প্ৰতি সুধি আছিল যে কেনেকা তাতে তাক দেখাই আছিল যে যদি মানে কি কয় থাৰ্টি ফাইভ পাৰচেন্ট বছৰত তাৰে চিৰি হ'ব বুলি এইটো কি মানে?
অ', এইটো কি থাৰ্টি ফাইভ পাৰ্চেণ্ট?
অ', বছৰত মানে যোনটো এতিয়া বাক কী আছে পেমেণ্টটো সিটোৰ পৰা মানে অলপ অলপকে এই বছৰত থাৰ্টি ফাইভ হৈ যাব নে কি?
অ', অ', এইটো কি বা এতিয়া তোৰ মইটো গম নাপাওঁ এইগিলাক। টেক্সটো এনে দিবা দিবা লাগে টেক্সটো এনে।
এটা কথা গম পাই আহিলো হা?
তই যদি মানে হেৰি লিমিট পাৰ কৰিছ তেতিয়া তই দিব লাগিব।
আচ্ছা তাৰপিছত মই চালো তাৰ পিছত তাতে গম পালো যে যদি তই যদি গোটেই ফোল পেমেণ্ট কৰি দিয়াহতে তোৰ এটাও ইণ্টাৰেষ্ট নালাগে। আৰু যদি তই যোনটো এই ফোল পেমেণ্ট নক কৰা আধা কৰা এই আধাৰ পৰা যোনটো তই আধা আছে তাৰ পৰা আকৌ ইণ্টাৰেষ্ট লাগে।
অ', আচ্ছা আচ্ছা এইটো এইটো লাগিবই।
লাগে না?
অ', এইটো লাগিবই, ফোল পেমেণ্ট কৰিলে একো বস্তুটো নালাগে হেৰি জি এ টি পেমেন্ট একো নালাগে। যেনেকা এতিয়া কেইবাটাও বস্তু ধৰলি ফ্লিপকাৰ্ট চ্লিপকাৰ্টৰ পৰা কেচ অন ডেলিভাৰি হৈ গৈছে কিন্তু ই এম আই ধৰলি দামটো বাঢ়ি যায়। এক্সট্রা এক্সট্ৰা হৈ যায়।
অ'।
চৈধ্য হাজাৰৰ বস্তু কেচ দিওঁতে দিওঁতে দিওঁতে মাহে মাহে বিশ হাজাৰ কেতিয়াবা ফাইন লাগলি বাইশ পঁচিছ হাজাৰ হৈ যায়।
এইটো চাগে ডেইলি চিষ্টেমত ফাইন লাগে চাগে।
অ নহয় তো মানে মাহত নেদিলি মানে একদিন দেৰি কৰি দিলি আজি বাইশ তাৰিখ। নেক্সট বাইশ তাৰিখৰ ভিতৰত নেদিলি মানে ফাইন লাগি যায়।
আচ্ছা আচ্ছা।
চিষ্টম উম। চিষ্টেম বেয়া ইগিলা বেলেগ মানে বেলেগ বেয়া ইগিলা চব।
অ এইগিলা মানুহে এইগিলা কৰি কৰি কিন্তু বম পইচা চাপি আছে।
চাপি আছে সেইটো বেয়া কিন্তু অলপ দেৰিতো হ'বই নহ অলপ টাইম লাগে।
অ আমাৰ। তিনিদিন হোৱাতে পাঁচশ টকা ফাইন লাগি আহিছে এই গাড়ীৰ।
তিনিটো মানে ডেট পাৰ ডেট, ডেট পাৰ হৈ গৈছে।
অ মানে তিন তাৰিখে ডেট আছিল মানে সাত তাৰিখ হৈ গৈছে ধৰ।
অ এইটোত যাবই উপায় নাই।
আকৌ ইমান ফাইন লব লাগে না কিন্তু এল আই চিটোত ভাল মই এল আই চিটোত। এক মই পেমেণ্ট কৰা নাছিলো মাত্ৰ এশ চৌবিশ টকা অভাৰদিউ হৈছিল মই ভালে। ভাবিলো অ মজা দেখোন।
অ এল আই চিটোত ভাল আমাৰ ঘৰত আছে না ফাদাৰৰ।
অ এইবাৰো এইটো মাহতো নিদিওঁ মই নেক্স মাহত দিম পইচাই নাই।
অ আমাৰ ফাদাৰে কিমান বছৰৰ খুলিছে জানা না নাজানা।
কিমান?
চৌবিশ বছৰৰ খুলচি।
চৌবিশ কি, কি-কিমান দিন হ'ল?
ছবিম হৈছে মোটামুটি ছয় সাত বছৰ হ'ল। ভাবিছো কিমান খুলচি বা। তাকেতো মই কৈছোঁ ইমান খুলছা।
মানে তই যেতিয়া বিয়া পাতিবি সেইটো ওলাব তেতিয়া তই বিয়া পাতি ল'বি চাগে না।
চৌবিশ বছৰ আৰু কিমান ভাবি লো দহছে হৈছে ধৰি লো এনে ক'লো আৰ দহ হৈছে আৰু চৈধ্য বছৰ মই এতিয়া একৈশ। থাৰ্টি ওৱানত বিয়া পাতিম নেকি মই চোন বুঢ়া হৈ যাম এ।
আঠাইছে বিয়া পাতিবি নেকি।
সাতাইশ আঠাইছ চনত পাতি দিবা পাৰি বয়স থাকোঁতে চুলি থুলি থাকোঁতে। চুলি নহ'লে সৰি চৰি নোহোৱা হৈ যাব। এনেই আজিকালি চলি গিলা জানাই আজিকালি চলি গিলা চুলি পটকে যায়।
অ সঁচা কিন্তু চবৰে মানে জল্ডিয়ে যায় আজিকালি কিন্তু। মোৰ লগৰটোৰ মোৰ লগৰটোৰ গোটেই। চুলিটো চাফেড ৰৈ গৈছে মানে বগা চুলি।
কি কওঁ।
অ গোটেই কেনেকে বা মানে গম নাপাওঁ ইগিলা।
চাফেড, চাফেড হোৱাটো এইটো বেমাৰ আমাৰো এটা আছে এইটো বেমাৰ। মানে ই কি কয়। চৌবিশ পঁচিশ বছৰ খিনি গটাই বগা সি সৰুৰ পৰাই মানে আছিল।
মানে তাৰ চুলিটো মানে ক'লাও আছে দেচোন দে কিন্তু বহুতখিনিয়ে বগা।
অ নাই আমাৰতো গোটেই বগা এটা আছে ডাইৰেক গোটেই বগা। বেমাৰ আছে সিটো।
উ চুমিতে এটা নতুন জব পাইছে গম পাইছা নে নাই।
আৰু জব পালা সি।
মানে এইটো যোনটো এ পৰীক্ষাৰ দি পিনা তই ডি আৰ এ বুলি এক্সাম এটা। এইয়া বেংকৰ পৰা সেইটো দিলে মানে বহুত অফাৰ হয়, কি এতিয়া পোন্ধৰ হাজাৰ চেলাৰী অফাৰ কৰি আছে আৰু ইনচেণ্টিভো বেছি দিব তাক সি যাবা ছাগে নেক্স মাহত।
ক'ত জব্জটো, ক'ত জব্জটো এইটো
এতিটো এক্সিছ বেংকত, ক্ৰেডিট কাৰ্ডৰে, এতিয়া সি এছ বি আইত কৰি আছে। সেই ক্ৰেডিট কাৰ্ডত কৰিব।
পাৰব এইগিলা মানে পাৰে অলপ মানে সিচলটো হেৰি না।
উম, আঠমাহ হৈ গেল নেকি মোকক্কেল
উম, আত্ম হলে কিনি লবি পৰক কি কয় বি এ পাছ কৰাৰ পিছৰ পৰাই কৰি আছে নাহ আগৰ পৰাই
মানে সি ফাৰ্ষ্টেত বেলেগ ই এম আই কৰিছিল তাৰপিছত তাতেও সি। দুই মাহ তিন মাহ মান কৰিল তাৰপিছত আ আকৌ বেলেগত বেছি এম আই সিটোত কৰিল আৰু ইটোতে ইটো তিন নম্বৰ এইটো তিন নম্বৰ হ'লে ওললোএইটো আঠ এইয়া আঠ মাহ ৰানিং চলি আছে বোলে তাৰ।
হেৰি এক লাখ, দুই লাখ মান আপোনাৰ
উম, হেইবাৰতো থাৰ্টি এইট থ্ৰাউজেণ্ড পাইছে না।
উম, দুমাহত।
অ' মাহত
কি কৰোঁ ইমান পাই নে পইচা
তাৰ আগৰ বাৰ থ্ৰাৰ্টিটু, এবাৰ পাইছে আঠাইছ
ইমান পইচা নাই ইহঁতে ই এম আইত
ভাবি যায় আৰু উঠাব উঠাব যামা আৰু কি আধায়ে তাৰগেটটো পোৰা কৰে যদি গোটেই কৰি লয় বম পইচা পাই দাদাকে এবাৰ পাইছি। এইটি ফ্ৰ'ৰ থাউজেণ্ড।
অ' চৰকাৰী চাকৰি চে যেন বেছি।
তাৰপিছত দহ লাখ টকা উঠাইছি হেৰিত এ এক মাহৰ তাৰপিছত দহ লাখত এয়াৰ যোনটো তোৰ কি কয় এই পাচেণ্ট দিয়ে দহ লাখভন পাচেণ্ট সত্তৰ হাজাৰ।
উম।
আৰু পেনে ছেলাৰী টো দহ হাজাৰ আশী হাজাৰ।
অ' কটা কাটি কৰিবিচোন কটা ল
তোত ধৰ দহ হজাৰো আমি খোৱা লোৱাত তেলতে সত্তৰ টকা সত্তৰ হাজাৰ পায়ে আছে
অ' আহিচোন দুই তিন মাহ পইচা জমালে গাড়ী চাড়ী ল'বা আৰু বাৰনাচে চালিছ চাৰি চকা। বাইকখন বাইকখন কি কৰিব?
বাইকখন থাকিব শিকা বনে? দোকানটো বনাই আছে। দোকানত পইচা দি আছে, এতিয়া নেকছ বছৰত গাড়ীও ল'ব বোলে। মই কয়চো লৰ তোৰেই ভাল।
ল' ল' ল'ব দিছ ডায়েৰেক্ট দাম। ডাইৰেক্ট দাম পা ল'বা দি।
দাম পাৰ। ও, মাটি খান্দিব যাব নে কি সি?
ৰাতি ৰাতি ভা ভাড়াব দি মজা হ'ব
মই এক্সচিত সোমাম ৰহ, যদি পাঁচ মাহ মান কৰিলোঁ, অকমান শিকিলওঁ নলেজ। গিলা কৰিলও, তাতে মই সোমাই যাম তাতে পোন্ধৰ হাজাৰ বুলি তাৰে ডাইৰেক্ট চেলাৰী।
তয়ো হয়বাৰ সি
মই লাহে লাহে যাম না ভাই?
আৰু ভাই।
এতিয়াটো কাম কৰি আছো অলপ, এতিয়া ৰাখে ন নাৰাখে নাজানো তোমাৰটো ভালকে চাই লবা, মোৰ এতিয়া বৰ্তমান ঠিকে চলি আছে।
উম।
সেইকাৰণ মোক ভিজিটত যাব দিয়া নাই কাৰন মোৰ আইদি কাৰ্ডটো আহা নাই ন'। সেইকাৰণে মোৰ আইডি কাৰ্ড ত' মানে ততো পৰীক্ষাৰ পিছতহে পুৰা অৰিজিনেলটো মানে য'ত এচ ডি এফ চি লিখা থাকে।
অ'।
তাৰমানে আ, আজিও গৈছিলোঁ, মানে আজি কৈছে আৰু মেমে বাইদেউহতে কৈছে। তুমি ভিজিটত নালাগে যাব, এনেকুৱা এনেকুৱা হৈছে। অ' ওপৰৰ পৰা কৈছে, ঠিকে আছে ভিজিটত নাযাওঁ যদি ভালে, মোৰ কাৰণে ভাল।
অ' তোক আই ডি কাৰ্ডটো হ'লি ভাল, মানে চব নহ'লি বেলেগ মানুহে যাব ন'। এইটো মই এইয়া বেংক, বেংকৰ পৰ পৰা আহিছোঁ। এইটোতো বেংকৰপৰা আহিছোঁ, পইচা এনেকা যাব টাইমে দি দিব পইচা।
উম।
ভা, দিবা লাগে এইটো ভাল।
সেইকাৰণে বেয়া এইগিলা।
এতিয়া আহি পালোঁ।
সেয়া আৰু আজিকালি, তই কিবা কামত সোমাই যায় এনেকে ই এম আই।
অ' ই এম য়াতে সোমোৱা লাগৱ যি দেখা গৈছে।
তোৰ অকণমান মাথাও আছে না, পাৰি যাবি তই।
মাথা মাথা মানে এইগিলা বস্তুত মাথা নালাগে, অলপ হেৰি হ'ব লাগে কি কয় টো ফ্ৰী হ'ব লাগে মানে, কথা পাতবা জানিব লাগে।
এই যেন অ' যেনেকে ই।
লাজ, লাজ কৰিব নালাগে।
এই ৰাহুলে কিন্তু ভাল উঠাইছিল পইচা, কিন্তু ই হেৰি কৰিল না এবাৰ পইচাটো মাৰ ৰাখি দি কাৰণে।
পচ পইচা মাৰি দিছিল নাকি।
মাৰা নাছিল মানে, পইচাটো মাৰিম বুলি কেনে ৰাখি থৈছিল। কাষ্টমাৰটো ফোন কৰি দিল, মানে কেনে যেনে গম পাই পেলাইছে এইটো কৰণে ওলাই দিছে। কিন্তু মানুহ সি বোলে ভাল আছিল কামত, তাৰে মই শুনিছিলোঁ না।
অ' সি যদি পাৰিছে, আমিওঁ পাৰিম।
উম। খালি কথা পতা স্কিলটো লাগে গম পাইছে ন' দাদা, এইচ এফ চি ক্ৰেডিট সেইটো কাৰণে ফোন কৰিছিলোঁ চ' আপোনাৰ ক্ৰেডিট কাৰ্ডৰ বিলটো আপোনাৰ ডিওঁ আহিছিলে আপুনি কিতামান কৰিব?
সেইটোৱে মেইন, স্কিলটোৱে মেইন, স্কিল লাগে।
অ' আৰু যদি কয় সি নকৰোঁ, তই কবি এতিয়া চাওক আপুনি যদি নকৰে আপোনাৰ এন পি লাগি যাব, যোনটো আপোনাৰ এন পি যদি লাগি যায় তেতিয়াহ'লে আপোনাৰ বাবে এ, ন'টিচ দাই আহিব, নটিচটো আহিলে আপুনি যাব লাগিব ক'ৰ্টত, ক'ৰ্টত গ'লে আপুনি নিজে চাওক আপোনাৰে পইচা খৰচ হৈ আছে। আপোনিটো চেটেলমেন্ট কৰিব লাগিব, এনেতো পইচা দিবই লাগিব বেংকত। সেনেকে পুৰা পৰি
হুম, মানে হেৰি চেনি খাব জানিব লাগিব। চেনি খালেই হ'ব।
আৰু যোনবিলাক অকমান মক মক্কেল মক্কেল মানুহ থাকে সেইগিলাকো বম থগবা পাৰিবি সিহঁতক। ভই খুৱাই দিবি মানে সিন্তক দিয় মানে দিয়ে যাতে আজিয়ে দিয়ে এনেকুৱা হ'ব লাগিব এনেককা টাইপৰ
অ', পিছে পিছত কথা পাতিম আৰু বিষয়ৰ ওপৰত ৰাতি হৈচি টোপনি যাও বাৰটা বাজে।
ব'ম টোপনি লাগিছে দে।
দেদে।
হা